হেল্ল'
আহ বহাগ বিহুৰ শুভেচ্ছা থাকিল বন্ধু
অ' অ' তোমালোকো থাকিল দেই। পিছে কি কৰি আছা মই তোমাৰ এই তোমাৰ বিহুৰে তোমাৰ সজুলি কেইটামান বনাই আছিলো।
হয়, হয়, মই তোমাৰ বিহুৰ গা গহনা অলপ বনাই আছিলো।
অ' গা গাও গহনা বনোৱা নেকি?
অ' অ' মই নতুনকে ব্যৱসায়টোত লাগিছো।
উম, উম, কি কি বনাই আছে মানে কি কি কি কি বনোৱা
মই তোমাৰ মাডুলী, থুৰিয়া
আৰু
জাপি, ফুলি আৰু এনেকে অনান্য আৰু আৰু যিসকল বিহুত থিক লাগে তেনেকে
অ' মানে এইবাৰাক বোৱানোৱা নাই ন তুমি মানে দোকান তোমাৰ দোকান আছে চাগৈ নিশ্চয়
অ' অ' অ' দোকান আছে।
মই মানে তোমাৰ সেই ঢোল চোলেই বনোৱা বাৰু ঢোল বনাওঁ তোমাৰ
অ' অ' অ' কোৱা
ঢোল বনাওঁ, পেঁপা বনাওঁ। সেইবিলাকে বনাও বাৰু
অ' তোমাৰো মানে দোকান আছে ন।
মোৰ দোকান নাই মানে মই ঘৰতে বনাওঁ বাৰু মানে মোৰ ঘৰৰ পৰাই মানুহে নিব আহে।
অ'
পিছে তোমাৰ বস্তুবিলাক কেনে কেনেকা দামত বিকা
মই তোমাৰ এনেকে অসমীয়া গহনাৰ যিটো ছেট
উম উম
সেইটো তোমাৰ হাতেৰে বনোৱা যিহেতু ধৰা অলপ পইচাটো বেছি পৰে তোমাৰ আঠশ নশত বেচো আৰু সেইটো
অ আঠশ নশত বেছ
উম উম উম উম বাকী ফুলি তোমাৰ যোনটো জাপি ফুলি সেইটো তোমাৰ দুশ টকাত বেচো আৰু থৰিয়াযোৰ তোমাৰ অলপ মানে দাম হয় আৰু
উম,
কেনেকে তুমি কেনেকে বিক্ৰী কৰি আছা?
মই তোমাৰ এটা ঢোলৰ যদি তোমাৰ এটা সৰু পোৱালি ঢোল থাকে ন তোমাৰ ঢোলৰ টো বহুত ডাঙৰ সৰু থাকে মই তোমাৰ একেবাৰে সৰু ঢোলটো তোমাৰ পোন্ধৰশ পৰা ষ্টাৰ্ট হয় ঢোল। আৰু তোমাৰ তোমাৰ মানে তোমাৰ যোনবিলাক পোৱালি মানে পাঁচ বছৰ ছবছৰ পোৱালি যে ঢোলবিলাক যে বজায় দেখিছাই চাগৈ নিশ্চয় উম সেইবিলাক ঢোল তোমাৰ পোন্ধৰশ ষোল্লশ টকাত মোৰ তাত পোৱা যায় আৰু তোমাৰ যোনবিলাক দহ বছ দহবছৰৰ পৰা পোন্ধৰ বছৰৰ পোৱালিবিলাকে ঢোল বজায় সেইবিলাক ঢোল তোমাৰ পঁচিছশ টকাৰ পৰা আৰম্ভণি হয় উম আৰু তোমাৰ ডাঙৰ ঢোল বিলাকটো তোমাৰ নে তোমাৰ পঞ্চাশ হাজাৰ সত্তৰ হাজাৰলৈকে ঢোল যায়গৈ আৰু মানে মোৰ
যাইগৈ ন
উম উম
উম মইয়ো মানে মোৰো এনেকে বন্ধু এজনে ঢোলৰ কথা কৈ আছিলে সেই তেওঁ মানে বহুতো জেগাত এনেকে বিহু মাৰি ফুৰে
হয় হয়
তেওঁৰ মানে ঢোলটো মাজতে অলপ বেয়া হৈছিলে
উম উম
নতুন ঢোল এটাৰ কথা কৈ আছিলে মই তেনেলে তোমাকে যোগাযোগ কৰিব দিব পাৰো ন।
কৰিব কৰিব দিব পাৰা একে নিশ্চয় দিব পাৰা।
উম বাৰু বাকী বিহু কেনেকুৱা চলি আছে?
বিহু আমাৰ ঠিকে চলি আছে বাৰু পিঠা পনা বনাইছে নে তোমালোকৰ ফালে? অঁ, এনেই কি কি পিঠা বনাইছা তোমালোকৰ?
আমাৰ তোমাৰ তিল পিঠা।
উম উম।
খোলাত দিয়া পিঠা ধৰা আকৌ আজিকালি সেয়া নাৰিকলৰ লাৰু।
অ, অ।
তাৰপিছত তোমাৰ বৰপিঠা।
উম উম।
আৰু আজিকালিতো জানাই ঘৰতে মানুহে এইবিলাক। নিমকি চিমকি বনাই বিহু বুলি। উম লাৰু চাৰু অঁ, সেইবোৰেই আৰু।
উম আমাৰো সেইবিলাকে বনাইছে আমাৰ আকৌ বেছিক কা মানে ঘৰত আমাৰ এই তোমাৰ তেল পিঠাটো বনোৱা হয় বেছিক কৈ। কৈ।
তেল পিঠা অঁ। এতিয়া মানে কি তোমাৰ বহাগ বিহুত ধৰা পিঠাটো মানে বনাম নাই এতিয়া মানুহ বিলাকে অলপ কম ভাৱে বনাই কিন্তু তোমাৰ কিন্তু মাঘ বিহুত ধৰা বেছি বনোৱা হয় মাঘ বিহুত ধৰা চব বস্তুৰে উভৈনদী হৈ থাকে ন।
অ' অ' মানে তোমাক মই কথা অলপ সুধিব বিচাৰিছিলোঁ। মানে তোমাৰ অকন মা মাক বিহুৰ বিষয়ে অলপ ক'বা নেকি মই মানে ইমান মানে জ্ঞান নাই তাৰ ওপৰত
আহ তোমাৰ মাঘ বিহুৰ আন এটা নাম তোমাৰ ভোগালী বিহু বুলিও জনা যায়।
অ'
কাৰণ জনোৱা মানে কি তাতে তোমাৰ মানে ধৰা সেইটো টাইমত বস্তু তোমাৰ উভৈ নদী হৈ থাকে। তোমাৰ মাঘ বিহুতো পৰে তোমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ মানে এনে ভিতৰতে পৰে আৰু বহুত ঠাণ্ডাও হয় যাতে তোমাৰ গোটেই সপৰিয়াল তোমাৰ মেজি মেজি সাজু কৰি তোলে খেৰৰ মানে নৰা যে নৰা
অ হেইটো হয় বাৰু মানে ধান চাকো সেইটো সময়তে কটা হয় ধান চান আমাৰ হয় নে
অ' ধান সেইটো সময়তে কটা হয়। তোমাৰ একদম মানুহৰ মানে ধৰ গাঁৱৰ পৰিৱেশত আৰু গাঁৱৰ মানুহৰ ঘৰত তোমাৰ এতিয়া ধানে অভৈ নটি হৈ থাকে তাতে তোমাৰ ন দিয়া হয় সেইটো টাইমতে আৰু উম, তেনেকে সপয়ালে মিলি ৰাতি ভালকে ভাত এসাঁজ খোৱা হয় গো
অ' অ'
তাৰপিছত সেয়া তোমাৰ উৰুকাৰ দিনাখন হয় আৰু বাকী তোমাৰ দুমাহীৰ দিনা ধৰা মেজিৰ মেজিটো মানে তোমাৰ জ্বলাই দিয়ে। জলাই পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় আৰু আৰু উৰুকাৰ দিনা তোমাৰ বয়োজ্যেষ্ঠ মানুহ সকলক সেৱা কৰা হয়, নামঘৰলে যোৱা
অ' সেইটো হয় বাৰু সেইটো সেইবিলাক মানে মই অলপ জানো বাৰু মানে কিছু বস্তু মানে মই নাজানো ন তোই সেইকাৰণে সুধিলোঁ
অ' আৰু কিবা জানিব বিচাৰা নেকি?
মই মানে আৰু বনিব বিচাৰো মানে তোমাৰ এনে বিহু বিহু কেইবিধ হয়।
বিহু তোমাৰ তিনিবিধ।
উম,
উম, তোমাৰ বহাগ বিহু। মাঘ বিহু আৰু কাতি বিহু।
অ'
মই বহাগ বহাগ বিহু আন এটা তটা নাম তোমাৰ ৰঙালী বিহু।
অ' সেইবিলাক বাৰু মই অলপ অলপ জানো বাৰু।
অ' মই মাঘ বিহু নান এটা নাম ভোগালী বিহু। বাকী কাতি বিহুৰ আন এটা নাম কঙালী বিহু। মানে তোমাৰ কঙালী বিহু বুলি অ' অ' কোৱা কোৱা। কোৱা অ' তোমাৰ মানে কঙালী বিহু বুলি কিয় কোৱা হয় মানে সেইটো সময়ত মানুহৰ মানে কি বস্তুৱৰে নাটনি ধৰে
অ' অ' ধান ধান চব শেষ হয় মানে ধান।
অ' শেইষ হয় সেইটো সময়ত অ' অ' অ' অ' চবেই মানে তোমাৰ শেষ হয় আৰু উম মানে তোমাৰ সাত দিন তুলসীৰ তলত চাকি জ্বলোৱা হয়।
অ' অ' অ' অ'। মানে উম। মই তোমাৰ মানে আৰু এটা ক'ব বিচাৰিছিলো মানে এই এই বিহুতোক জানো মানুহ মানে মানে দুখীয়া বিহু বুলি নকয় জানো এত
অ' অ' এইটো এইটো বিহুক তোমাৰ দুখীয়া বিহু বুলিও জনা যায়।
উম উম
তেনেকে
অ পিছে তোমালোকৰ এতিয়া আজি আজি খানা কি আজি তো উৰুকাই হ'ল বিহুতো আমাৰ এইফালে পাতিয়ই বাৰু। তোমাৰ ডাঙৰকৈ মেজি ঘৰো বনোৱা হয়। ডাঙৰ ডাঙৰ মেজিগৰ চাৰিটা পাঁচটা বনোৱা হয়, আমাৰ পথাৰত ন তোমাৰ ধান খেতি অনা খেতি কৰা মানে। কাটি অনাৰ পিছতো পথাৰবিলাক খালিয়েই হৈ থাকে। তাতে মানে তোমাৰ উম, উম তাতে মানে তোমাৰ তোমাৰ হেৰি চেৰি কৰা হয় মে ডাঙৰ ডাঙৰ মেজি বনোৱা হয় আমাৰ গাঁৱৰ চব ল'ৰা ল'ৰাবিলাকে বনায় আকৌ আমাৰ ডাঙৰ বয়সস্থ মানুহবিলাকো থাকে তাত মানে চবেই মিলি গাঁওখন গোটেই গাঁওখন মানে এসাঁজ মানে ভাতো খোৱা হয় তাতে
উম উম উম মাঘ বিহুৰ সময়ত আমাৰ মাঘ বিহুৰ সময়তো আমাৰো তেনেকুৱা এনেুৱা হয় আমাৰ ইয়াতে পথাৰৰ মাজত গোটেই ডেকা গাভৰু সকলে ডাঙৰকৈ মেজি বনায় হয় গোটেই গাঁৱৰ মানুহে তাতে ধৰা এসাঁজ খায় আৰু উৰুকা ৰাতি
উম উম
ৰাতি গোটেই গাঁৱৰ মানুহ তাতে থাকি উৰুকাটো উদযাপন কৰে তেনেকেই আৰু
তোমালোকৰ মেজি মেজি সেজি বনাইছে নে নাই এইফালে
আমাৰ মেজি তোমাৰ বহা অ চৰি মাঘ বিহুৰ সময়ত তোমাৰ মে মেজি বনাই
উম উম এনেকে কেনেকামানে ডাঙৰ বনাই নে নে সৰুকৈ বনাই
ডাঙৰ আমাৰ ডাঙৰ। বনাই আৰু এতিয়া আমাৰ এইফালে গাঁৱলীয়া পৰিৱেশ ন' ত সকলোৰে ঘৰতে মানে মেজি তুমি দেখিবা এ আহিলে। বাৰু মাঘ বিহুৰ সময়ত আহিবা নিমন্ত্ৰণ থাকিল তোমাৰলে।
উ থাকিল এইবাৰতো তোমাৰ গ'লেই যোৱাবাৰ যাম অহাবাৰলৈ যাম দিয়া এনে ন'।
অ, আহিবা আহিবা।
উম, উম এইবাৰ পিছে তুমি পিঠা, পিঠা চিঠা তুমি বনাইছানে নাই।
পিঠা-চিঠা বনাইছো বাৰু মায়ে বেছি ধৰা মায়ে বনাই আছে কাৰণ মই এই গা-গহনাৰ বনোৱাতো অলপ ব্যস্ত হৈ আছো যে।
উম, উম।
বহুত খিনি মানে অৰ্ডাৰ আহি আছে সেই
উ, উ উম উম তোমাৰ বহুতে বহুত তে মানে তোমালোক হেৰি কৰে ন বস্তু।
অ, অ, হয় অ' বহুতে বহুতে দিয়ে গাঁৱৰ মানে। চবেই মোৰ তাতে কৰে আৰু বাহিৰলৈকো মোৰ এ অসমীয়া গহন বোৰ প পঠিওৱা হয়।
উম, ঠিকে আছে বাৰু পি পিছে তোমাক আৰু এটা কথা কৈ দিব বিচাৰো মই।
অ, অ, অ' সোধা।
ম তুমি মানে পিঠা কি কি বনাবা জানা এনে।
মই তোমাৰ খোলাত দিয়া পিঠাটো বনাব জানো।
উম, উম।
বৰপিঠাটো বনাব জানো আৰু নাৰিকলৰ লাৰু তিলৰ লাৰু।
অঁ অঁ।
এইখিনি জানোঁ আৰু।
উম, আৰু নিমকি, চিমকি চাগৈ বনোৱাই চাগৈ।
বনাওঁ ইমানতো মই পাকৈত হোৱাগে নাই, মায়ে বেছিকে বনাব পাৰে।
অ', ঠিকে আছে বাৰু। উম, এই তোমাৰ ঘৰ কোন, কোন আছে?
মা, দেউতা আৰু মই।
অ', অ', তোমালোকৰ মানে ঘৰত বনোৱা নেকি বিহু ঘৰ?
অ' অ' আমাৰ ঘৰতে বনোৱা হয় বিহু ঘৰ।
মই তাতে ভাত খ ভাত খাইো
অ' অ' আমাৰ তোমাৰ, উম উম বিহু কেইদিন আমাৰ তাতে খোৱা হয়, আ- আকৌ আমাৰ বৰ্তা বৰমাহত খুৰা - খুৰী উম, দাদা ভন্টি বাইে - বাইদেউ ইহঁত সকলো আহি পেলাই। আমি সেই তেনেকে মেজিটো মানে আমি সকলোৱে তাতে ৰা-উৰুকা ৰাতি সাঁজ তাতে উদযাপন কৰোঁ আৰু।
অ' ঠিকে আছে বাৰু।
উম।
উম, উম। সেই তোমালোকৰ এনে হেৰিবিলাক কেনেকুৱা হয়? মানে তোমাৰ যেনেকে উৰুকাৰ দিনা যে, তোমাৰ অলপ গাঁৱৰ মানুহে মানে ভাত, চাত বনায় সেইবিলাক, সেইবিলাক তোমাৰ গাঁৱৰ মানুহে মানে হেৰি কৰেনে বস্তুবিলাক? পইচা দি তোলেনে? গাঁওখনে যোনবিলাক পইচা মানে মূলধনবিলাক থাকে, মানে গাঁৱৰ সেইবিলাকো দিয়ে মানে খায়?
নাই, তোমাৰ গাঁওৰ মূলধন আমাৰ তেনেকে মানে
মানে গাঁৱৰতো কিছু ভঁৰাল মানে তোমাৰ ভঁৰাল থাকে ন ধান ভঁৰাল ৰাজহুৱা ভ
অ', ধান ভ-অ' গাঁৱৰ ধান ভঁৰাল আছে। গাঁৱৰ ধান ভঁৰালৰ পৰাই আমাক ধৰা চাউলটো দিয়ে। কিন্তু বাকী তোমাৰ উৰুকাৰ কাৰণে প্ৰত্যেকখন ঘৰৰ পৰাই তোমাৰ পঞ্চাশ টকাকৈ তোলা হয়।
উম, উম।
তেনেকে তুলিয়েই মানে চলি আছে, হয় কি ক'লে?
হিচাপে মানে। মানে চব উম চব চবলৈকে সমান পঞ্চাশ টকা নে কে কিছু
অ', চবলৈকে আ চবৰলৈকে সমান চবৰলৈকে সমান। আৰু কোনোবাই বেছিকে দিব বিচাৰিলেও মানে দিব পাৰে আৰু।
অ', মানে নিজ ইচ্ছাত দিব পাৰে মানে ন?
তা উম।
উম, উম, তেতিয়াহ'লে ঠিকে আছে বাৰু তেতিয়াহ'লে।
অ'।
উম, উম। পিছে তোমালোকৰ এনেকা হেৰি কেনেকুৱা হয় মানে তোমালোকৰ তুমিতো অসমীয়া
অ', অসমীয়া।
উম, তোমালোকৰ তোমাৰ গা-গাঁৱৰ মানে সেইফালে বড়ো-বড়ো গাঁওৰ পৰে ন সেইফালে বেছি ভাগ?
বড়ো গাওঁ অ' আমাৰ গাঁওখন এৰি বড়ো গাওঁ এখন পৰে।
উম, মই সেইকাৰণে সুধিলো মানে। ঠিকে আছে দিয়া অ' হ'ব দিয়া উম হ'ব দিয়া।